যাওঁ।
ৰহ আৰু ভাল।
অভেনো।
আনোই ল
ক? টিভি ভাল কৰা মেনু।
ঐ ৰোহন হতৰ এন্তৰ্ক খন ভালে আছ নে নাই?
বেচিছে এইখান।
কি ললি এইবাৰ?
এক্সিভা ফাইভ জি।
এই এন্তক খানাতো ভাল লগা আছিল বে।
নাই ৰবা বাইক লম এই বাৰ।
এন্তৰ খানত মানে ভাল লগা আছিল পোৰা মানে ফিল্ড আছিল না ফিল্ টোক পোৰা দিবা পাছিলি তই।
হয় নেকি?
এ পুৰা টাইল-টাইল কৰি পুৰা মদিফাই কৰিছিলি না এনতৰ্ক খান।
উম,
মডিফাই কৰি মানে পুৰা ষ্টাইল-টাইল বটলেই একদম ৰাস্তাই দি গেলি গম পোৱা আছিলে আৰু তই যাব বুলি আৰু। উম, পায়টো মানে বে বেলতলাৰ ৰোহান গৈছে বুলি গম পায়।
পাবিয়ে আৰু মই গিলে চবে গমে পাই যাই কি হয়।
ত এতিয়া গম নাপাই হৈ গৈছোঁ আৰু এক্টিভা খান ল পাই। তে মই বহুত দিন ক দেখা নাই। দেখা নাই বহুত দিন তো, তাৰিছ কিবা হলে তৰ খান?
বাইক লম ৰ কেইদিন মানৰ পিছত
লবি-লবি পইচা পাইছা আৰু নলবি না।
সেইটোৱে কিনো কৰিম নহলি। বাকী তো চাইকেল খান আছে না নাই?
পইচা এটা বলে সাজ চাৰ বিলাকো মাত দিব লাগে।
নাই ধাৰ চাৰ মাৰছো চব, তা ধাৰটো বাকি নাই।
অৱস্থাত দিবা দি দিবা লাগে আৰু।
নাই ভাই লগৰ চলিৰ পইচা ধাৰ মাৰি দি মই এই পাপত যাবা খোজা নাই।
অ অ এই সেধা কৰিল সেই নেক্স টাইম নাপ বেয়াৰ সেই বস্তু হেল্পটো নাপাওঁ বুলি যে কয়।
এ একো নাই আৰু নাপেলি কি আছে আৰু। কেইদিনো থাকো সেহতে হেল্প নকৰাকে, ঘূৰি ফিৰি মোকে হেল্প কৰিবা আহিব।
অ সেই থাকে না কিছুমান জেদ কৰা থাকে নাই। নেদলি নেদে আৰ মানে।
এ চাও দেই আৰু কেইদিন যেদ ধৰি থাকে মানুহৰ পৰা।
পেট ধৰি থাকব পৰে আৰু তোক তোক লগাত লগাল লগ লগা হয় না পইচাটো।
অ।
ত তই কি কৰবি তিতা?
কি কৰবি আৰু তেতিয়া যদি নাপাওঁটো আৰু উপায়তো নাই না। এ চেলবা লাগব আৰু।
বাকী আকৌ কিবা খালি না নাই?
খালো ৰ এ ম'ম' আৰু ৰ'ল খালো।
অ তামাম ফাষ্ট ফুড খা আৰু তই ন?
উম ষ্ট্ৰীত ফুড পুৰা খাওঁ মই।
চাবি আৰু।
ম'ম' আনিছিলো, এই এখানতে ম'ম' ঘৰৰ পৰা, পৰ্ক ম'ম' আনিছিলোঁ দুই প্লেট।
অ।
খালো আৰু এই খান যে কলকাতা ৰ'ল আছে যে?
কলকাতা ৰ'ল।
অ।
কলকাতা কাঠি ৰল খালি না কি?
তাৰে পৰা ৰল আনছিলো। দুটা ৰ'ল আনিছিলো, দুই প্লেট ম'ম' আনিছিলোঁ বা আৰু মই খালোঁ। আৰু এই আমাৰ মানে এ ব দোকান দিছে নতুনকে, নতুনকে দোকানখনত মানে চিকেন লে চিকেন লেগ পিচো বিক্ৰী কৰে মানে পঞ্চাশ টকা এক পিচ।
অ।
তাৰ পৰা চিকেন লেগ পিছ আনলো, আজি আজি চল্লিচ তাকে দিলাক আজি আমাক এনে পঞ্চাশ টাকে আমাৰ চিনাকি হয়, চিনাকী কাৰণে চল্লিশ টকাকে দিলাক দু দুই পিচ লেগ পিছ আনছ।
অ অ।
পুৰা খাই ললো ৰ ম'ম', ৰোল চাউ চব খালো।
খাবা লাগে মাজে মাজে কিন্তু ম'ম' বেছিকে খাবা লাগে আৰু। মানে ৰল চাউমিন হাতকে।
অ।
আৰু মম' বস্তুটো বইল সেইটোয়ে ম'ম'টো বইল থাকে না এইবোৰ বস্তু তেলত ভাজে বাকী এটা তেলতে ভাজি থাকে না।
উম উম বাপৰে তথাপিও ত নাখাকে থাকবা নোৱাৰা না?
মই এইবোৰ নাখাওঁৱে আজিকালি।
অ হয় নেকি?
মোৰ বহুত কমে খাওঁ মই খাব লাগলি বাৰ্গাৰ কিং যাও।
অ বাৰগাৰ কিং এইটো বাৰ্গী দিছা না।
বাৰ্বিকিও নেচন গৈছোঁলো একবাৰ, লগৰ এটাই বাৰ্থডে পাৰ্টি দিছিল।
কোন কি নাম লগৰটোৰ।
এই নামটো তাৰ কি বা আছিল, অ', বিনি- বিনি।
হা।
বিনিয়ে।
বিনি।
অ'।
কি বিনিয়ে নাম।
তাৰ নামে সেই বিনি ৰাভা।
বিনি ৰাভা।
অ'। সিয়ে পাৰ্টি দিছিল এইবাৰ তাতে।
অ', আৰু যোৱা নাই।
আৰু নাই যোৱা ৰ তাতে।
তই- তই নিদলি বার্থডে পাৰটি।
মই দিছো বিনিক।
ক'ত।
মই তাক বাৰ্গাৰ কিঙত দিছো।
অ', তই বাৰ বাৰবিকিউ নেচনত খাই তাক বাৰ্গাৰ কিঙত খুৱাইছা।
অ'।
তাকো বাৰগাৰ তাকো বাৰবিউকিউ নেচনতে লৈ যাব লাগিছিল।
নাই, মই তাক জোৰ কৰা নাছিলো বাৰবিকিও নেচন জাবা, সিয়ে নিজে জাগা আৰু প্লেচটো চুজ কৰিছিল।
হয় নেকি।
অ'।
মোক কৈছে ৰ, লগৰটো, লগৰটোৱে কৈছে। কৈছ বাৰু লগৰটোৱে মোক। তহঁতে বোলে নিজে কৈছা বোলে আৰু এটা বোলে তোৰ লগৰো লৈ গৈছা বোলে।
অ', সিও মানে নিজে কৈছে যাম বুলি, মইতো মাতা নাছিলো তাক।
একেলগে বোলে তাক বোলে, যাৰ বাৰডে আছিল তাক বোলে মস্ত জুৰ কৰচ চা বোলে তহঁতে নিবা কাৰণে।
নাই- নাই, মোকতো সি নিজে মেছেজ দিছে কালি ইয়াতে যাম বুলি। মইতো তাক আকৌ উলোৱা নাই।
হয় নেকি, তহঁতে বোলে আগৰ পৰা কৈ আছিলি বোলে তই এবাৰ বাৰ্বিকিও নেচনত পাৰ্টি দিব লাগব।
নাই-নাই সেইগিলা কোৱা নাই দেই, বাৰদেৰ কেইদিনমান পিছত সিয়ে মেছেজ দিছিল বুলি, মইতো আশাই দিছিলো তাৰ বাৰ্থডে পাৰ্টি
হয় নেকি, নি মোক কৈছে কি মোক মেচ চেজত দেখাইচো ৰ, স্কিন চট মাৰি দিচে সিহঁতে বাৰবিকিও নেচনত যায় বোলে, পাৰ্টি খুজি আছে।
আছে ৰ মেছেজ আছে ৰ, চাবি নেকি মেছেজ দেখাই দিবা পাৰো।
অ', মেছেজ খিনি মোক দিবিচোন ফৰৱড কৰি।
অ', অ', মই তাক সুধি ল'ম দে আগে, তাক সুধি কিনে কম।
অ', তাক সুধি কিনে মোক দেখাবিচোন।
সি দিবা দিয়ে যদি মই দি দিম বাৰু।
অ', যদি সি দিবা দিয়ে তই মোক দি দিবিচোন বাৰু।
অ', এনেই কি খালি বাৰ্বিকিউ নেচণত।
আমি বাৰবিকিও নেচনত সেই খালোঁ, দাহি ফুচকা।
অ', ষ্টাৰ্টাৰত কি-কি খালি?
ষ্টাৰ্টাৰনত আমি খালো চিলি চিকেন। তাৰপিছত আছিল আৰু তাতৰ আনাৰস আছিল পুৰি দিয়ে সেইটো মজা লাগিছে খাই।
আৰু আছিল মাকৈ আছিল এ বহুত কিবা কিবি দিছিল ষ্টাৰ্টাৰত।
উম, তাৰ পিছত মেইন কৰ্চত কি খালি।
মেইন কৰ্চত সেই আৰু বিৰিয়ানী আৰু মাংস চাংস, আকৌ কিবা কিবি আছিল আৰু ইমান খাবা নোৱাৰি না ষ্টাৰ্টাৰ খায়ে পেট ভৰি যায়। বাকী তোৰ মেইন কৰ্চত অল বিৰিয়ানী আৰু কিবা কিবি অলপ লৈছো আৰু ইমান খাবা নোৱাৰি।
আৰু ডিজাৰত কি কি খাইছা।
উম, ত ডিজাৰ্টত খাইছিলো আমি চেৱৈ খালো, তাৰপিছত কুলফি খালো, আহ ত' সেইদিনা দুটা ফ্লেভাৰৰ আইচক্ৰীম আছিল সেই খালো, আৰু কেক খালো, তাৰ পিছত এ মিঠাই গোলাপ জামুন চামুন আ ছিল আৰু সেই সেইবোৰ খালো আৰু আৰু তোৰ মানে ছোৱালীটোৰ মানে বাৰ্থডে আছিল না।
অ অ
সেইকাৰণে তাক বাৰ্থডে কেক এটা দিছে আৰু তাতে সি বাৰ্থডে কেকটো কাটিছে সেয়ে।
অ মই সেইটোৱে সুধবা আছো তাতে বাৰ্থডে কেক দে বোলে।
অ ত বাডদে কেক এটা হ টাইমত।
কিমান মান ডাঙৰ,
ইমান ডাঙৰ মানে দুইশ পঞ্চাশ গ্ৰাম মানত দিয়ে।
অ, ইমান ডাঙৰ নিদে।
আৰু গান চান বজে দিয় বোলে বুৰা,
গান বজাই নেদে মানে সিহতে মুখেদি গায় আৰু হাত চাপৰি মাৰি মাৰি।
গানো বজাই দিয়ে বোলে মই পাইছো ৰ,
গম নাপাও দে মই। গান মানে মোৰ লগৰ এটাৰ বাৰ্থডেত যাত মানে ভনীয়েকৰ বাৰ্থডেত যাতে সেইবাৰ গান বজাইছিল কিন্তু। আজি মোনো জন্মদিন এই গানটো।
অ কি গানটো গাচো অলপ।
এই গানটো মই নাজানো দেই।
বাকী বিহাৰ কেতিয়া যাবি।
বিহাৰ তেতিয়া যাম যেতিয়া তই ওলাবি মোৰ লগত,
উম,
সেইদিনা যাম আৰু যোনবিলাকে দিব মানে ওলাবি মোৰলগত।
বিয়াত দেখাবা লৈ যাবি নেকি।
দেখা পও নিম আৰু তাতে তো নতুন নতুন এক্সৰিয়েঞ্চ কৰাও ন। সেইটো এ্সপিৰিয়ন্ছ ত পাই থৈ দিছে।
কি পায়।
কিবা এটা একসপিৰিয়ন্ছ কৰাম দেই ধৰি ল।
আৰে বিহাৰৰ ছোৱালী বিলাক বোলে বহুত টেলেণ্টেড হয়।
পঞ্চুৰাময় হয়।
অ তাতে থকা ন সেইকাৰণে সুধছো মই।
দেখেই দিন যে তেলে ওলাবি একদিন।
নাই নেকি।
ম তেলেন্ট উৎসাহৰিত আহিলে লগ কৰিবি মোক।
ইউ পি এছ চিওতে পুৰা ষ্টুডেন্ট বিলাকে বেছি বেছি কৰে পায় বোলে।
অ বেছি বেছি কৰে তাৰে ছোৱালী।
উম মানে নলেজটো বোলে বহুত আছে তাতে ছোৱালীবিলাকৰ।
উম উ উ, হেন্দু ছোৱালীৰ নলেজ বহুততো।
মানে তই নকৰলি নেকি এইবিলাক।
নাই মই এইবোৰ কৰা নাই।
কিয়া?
মোৰ মন নাছিল।
তেতিয়াহ'লে তয় গুৱাহাটীত কি কৰি আছা?
এতিয়া মই আছো গুৱাহাটীত এনেই।
নহয়, এনে কি কৰি আছা?
এ এনে বুলি এটা জব আছে এইটোত আছো সোমাই।
কিমান দৰমহা কিমান?
চাৰে পোন্ধৰ।
চাৰে চৈধ্য।
চাৰে চৈধ্য কাটি কুটি আৰু খলা চব মানে নিজৰ আৰু
নাই পাল হ ত তাতে হ পাই। আৰু থাকাটো ইয়াতে দিয়ে ৰুম দে।
হয় নেকি।
সেনেকে চলি আছে আৰু কষ্ট-মষ্ট কৰি কি কৰবি।
ছুও।